হেল্ল' কি কৰি আছে বাইদেউ
মই এনেই আছো কি কৰিবাানো?
চাহ খোৱা হ'ল?
হয় ন চফাহাল তাৰপিছত নাই নেকিজ
আজি ক্লাছ এতিয়ালৈকে কৰা নাই কৰিম বুলি ভাবিছো ৰাতি
অ অ কেইটা আছেগৈ আৰু পেণ্ডিং
পেই আপোনাৰ এই দছটা বাৰট মান হ'ব আছে এটা বহুত লম্বাকে হয় ন তিনি ঘন্টে এটা ক্লাছ ত সেইকাৰণেট ল অলপ এক ৰাহে কৰিব নোৱাৰি ন দেৰ ঘণ্টা দেৰ ঘণ্টা ৰেষ্ট ৰেষ্ট লৈ মাজত এটা দুটাকে ব্ৰেক ব্ৰেক ল'বই লাগে ।
অ
আৰু সেইবিলাকে ইমান এচাইনমেন্ট দিয়ে সেইবিলাক এচাইনমেন্টো কৰিব লগা হয় সেইবিলাকৌ প্ৰেক্টিচ কৰিব লগা হয় নহ'লে পাহৰি যাওঁ ন
অ অ এটা ক্লাছ কি মানে তিনি ঘন্টা
উম তিনি ঘণ্টাাকেই এটা তছত ব্ৰেক দিয়ে বাৰু
অ সেইবোৰতো ৰেকৰ্ডেটহে কৰে ।
কমছে কম সেইকাৰণে তাত দিয়ে এটা আমাৰ আৰু পাৰ্চ হেল্পাৰো আছে গম পা । প্ৰফেচাৰ বিলাক ন অ আমাৰ যদি কিবা ডাউত থাকে সিহঁতে ভিডিঅ' কল কৰি লাগিলে বুজাই দিব আমাক এক্সেলত
অঁ অঁ
ভাল হৈছে এটা আমাৰ পাৰ্চনেল থাকে ইমেইল কৰিলেই জাষ্ট চব মানে বুজাই দিব আমাক।
অ সেইটোয়েটো
উম
তেনেকে হলে বস্তুটো ভাল
অ বুজি পোৱো থোৱা অ বুজি পোৱাত সহজ হয় ন বুজি নাপালে আৰামত মানে
সেইটোৱে হেৰি কি নাম যে এইটো আৰু এতিয়া তোমাৰ সিমান টো থাকি আ তাৰ পিছতে তুমি মানে লাইভ ক্লাছ জইন কৰিব পাৰিবা ন
অটিখিনি শেষ দিহে তাৰপাছত মই মানে লাইভ ক্লাছটো আৰম্ভ কৰিম
অ এইখিনি সোনকালে শেষ কৰি নললে কত তোমাৰ এইটো দিগদাৰ হ'ব নয় পিছত লাইভটো জইন নকৰিলে
অ অ সেইকাৰণে চো সোনকালে এইখিনিয়ে অ সেইকাৰণে সোনকালে আগে খিনি শেষ কৰি তাৰ পিছত লাইভটো মানে হেৰি কৰিম মই ভাবিছো আৰু এতিয়া লাইভ কৰাটো মোৰ কাৰণে ইজ- যি হ'ব কাৰণ ডেইল মনিং শ্বিফ্ট হয় মোৰ
অ
আহ আহি কেনে গা পৰা দুই সাতটাৰ পৰাহে আৰম্ভ হয় ৰাতি মোৰ ক্লাছ
অ সেইটো সুবিধা আছে কথাটোত
উম
এইখিনি কাম কৰি পেলে ত কাম কৰি তুমি ক্লাছো জইন কৰি দিব পাৰা
পা মানে আপোনাৰ যদি ধৰি লওক আপোনাৰ হেৰি আছে কি কয় আ অ এচাইমেট চচাইমেট থাকে আৰু যদি বস্তু বিলাক যদি আপুনি প্ৰেক্টিচ নকৰে ন পাহৰি যায় সেই কাৰনে পেক্টিচ- আপুনি ধৰি লওক আজিৰ ক্লাছটো মই কৰিলো কাইলে আৰু এটা কৰিম নে এইটো আক- আকৌ পাহি যাম যদি মই বেছি দিন নকৰে এইটো মানে প্ৰেক্টিচ কৰিয়ে থাকব লাগব।
অহ
তাৰ পিছত ধৰক এ বেলেগ জাগা যেতিয়া ভব হ'ব কোম্পানী চোম্পানী তেতিয়াাতো এইবিলাক কাম ইউজিলি লাগিয়ে থাক থাকিব ন আমাৰ। এক্সেলটত কাম কম্পলচ- সেইটো লাগিবই আমাৰ তাত তাৰ নিচিনা ওলাইছে এক্সল এক্সেল তাৰ পিছতে অঅ ৱাৰ্ড, গুগল শ্বিট এইবিলাক লাগিবই আমাৰ কম্পলচাৰি এইবিলাক পাহৰিলে আৰু কাম নাই ন আমাৰ সেইকাৰণে আমাৰ এইবিলাক আকৌ প্ৰেক্টি কৰিে থাকব লাগে সেইকাৰণে পঢ়াটো যায় আমাৰ। ধৰি লওক আপুনি ৰেস্তো কৰিয়ে আছো। এইটোতো প্ৰেক্টিচ কৰিব লগা হৈছে। এচাইনমেটটো দিয় থাকে সেইটোতো কৰিব লগা হয় এনেও
আহ
ত সেইকাৰণে আমাৰ কৰিয়ে থাকিবা লাগে
অ সেইটোৱে ত তেনেকে কৰিলে দিগদাৰ হয় আক মে ক্লাছটো যদি কমপ্লিট কৰিলয় একেবাৰে
উম
লাগিলে তুমি ৰেকৰ্ডেত বোৰ কম্পিলিত কৰা, কম্পিলিত কৰি পিনে তুমি সেইলে কৰিবলৈ চোৱা, এইটো কি লাইভ ক্লাছ জয়ন কৰা তেতিয়া হে তোমাৰ প্ৰফিড আছে । নহলে মাহটো মাহৰ পইচাতটো গৈয়ে থাকিব।
সেইটোৱে মই ভাবিছো আগত মান ৰেকৰ্ডিং শেষ কৰিম। কৰি কেনে তাৰ পিছত আমা মই লাইভ টো আৰম্ভ কৰিম ভাবিছোঁ। আৰু এইখিনি মোৰ কাৰণে এটা সুবিধা কি হ'ব গম। পাত মানে একেলগে একেৰাহে কৰি থাকে। সেইটো ভাল হ'ব নহ'লে আমাৰ এসপ্তাহত দুটাকে ক্লাছ হয়। যদি ধৰি লক? শাস্ত্ৰৰ পৰা আৰম্ভ কৰলো হয় মই। তেনেহলে একসপ্তাহ দুটা ক্লছ হব। মোৰ ৱেইট, ৱেইট কৰিব লগা হ'ল হয় ন? এতিয়া মানে এক একেৰাহে মই কৰিয়ে থাকিব পাৰিম দেল্লিকে
অ তেনে কৰিব পাৰিবা।
উম কিন্তু এচাইটমেন্ত টো মই জমা। দিব নোৱাৰিলোঁ কাৰণ সেইটোত এস্পেয়াৰ হৈ যায় ন দেতটো।
অ সেইটো নোৱাৰিবা।
অ কিন্তু এইবিলাক কিন্তু আমাৰ ফাইনেল একজাম আছে। একজামত পাছ কৰিলেহে চাৰ্টিফিকেট দিব। জব দিব নহ'লে নিদিয়ে অ।
অ নহ'লে তোমাৰ আকৌ হেৰি নহ'ব।
অহ পাছ নকৰিলে আৰু অহ সেইকাৰণে ভালকে পঢ়িব লাগিব ভালকে পঢ়ি পাছ কৰিব লাগিব। আৰু পাছ কৰিব ভাল নম্বৰ থাকিলেহে ভাল জব দিব।
অ', অ', এতিয়া কিমান দেৰি হেৰি আছে মানে তোমাৰ এইটো এইটো তোমাৰ মানে এতিয়া কিমান মাহ।
আহ এতিয়া ধৰি লওক আপোনাৰ তিনি মাহ কমপ্লিট হ'বই।
আহ।
দিলো মই আৰু আপোনাৰ আৰু তিনি চাৰি মাহ আছে।
অহ।
চাৰি মাহত শেষ হৈ যাব।
মানে সাত মাহত শেষ ক্লাছ।
অ হাত মাহতে শেষ হৈ যায়। মানে ছয় মাহে হয় ক্লাছ। টো। কিন্তু মানে সাত মাহ ধৰে কাৰণ ইন তাত সেইবিলাকৰ প্ৰেক্টিচ সেক্টিচ। কৰোৱা হয়। তাৰ পিছত আপোনাৰ ইটাৰভিউৰ কাৰণে তে সিহঁতৰ টাইম যায় বহুত কোম্পানীক দিয়া হয় কোনটোত বা পাছ ক'ৰ কোনটোত বা মানুহ যায়। হে সেইটো কাৰণে সেইবিলাকত টাইম যায়। আৰু সেইকাৰণে হাত মাহ ধৰা হ‌য়।
এহ', এহ', প্লেচমেণ্ট দিয়ে।
অ', তাৰ পৰা ডাইৰেক্টকে প্লেচমেণ্ট দিয়ে।
অ', তেতিয়া ভালে আছে।
অ সেইকাৰণে আৰু লোৱা হৈছে কে ধাৰ ডাইৰেক্ট যদি প্লেচমেণ্ট এটা ভাল জাগাত পাই যাওঁ তেনেহ'লেটো ভালে মোৰ কাৰণে ভাল ন।
সেইটোৱে, তোমাৰ এতিয়া কিমান হেৰি এইটো মানে কিমান পৰিছে গোটেই এইটোত।
অ তোটেল মোৰ খৰচাটো। আপোনাৰ টোটেল মো কৈছে তনকি ফাইপ থাওজেন
অ এইটো সাতাহ সাত মাহত মানে ছয় মাহ আৰু প্লাছ ওৱান মান্
উম আৰু ডাটা এনালিচি ইমান ইজি নহয় ন। আপুনি ফাৰ্ষ্ট এটা দুটা ক্লাছত আপুনি হেৰি হ'ব ইজি লাগিব তাৰপিছত ছেকেড থাৰ্ড এনেকা একদম কনিফিওজিঙ লাগে এইবোৰ মানে বুজাতো প্ৰব্লেম হয় আৰু আপোনাৰ তাত পাইথান আছে। যে আৰ বি এল আছে এছ কিও আৰ আৰ এই এই বিলাক বহুত কষ্ট হয়।
অ সেইবোৰ যেনেকে কৰিলে পাৰিবা কৰিবলে। এনেকে ক্লাছ কৰিলে এনেকে বুজি পাবা অকলে।
অ মানে বেলেগ টিচাৰো আছে ন সিহঁতো বুজাই দিয়া কাৰণে টিউচনৰ দৰে ত আমাৰ সেইকাৰনে টেন্চন নাই ।
অ অ এই চিনটো পুৰা ক্লাছ কৰে।
অ সিও এতিয়া ভালকে ধ্যান দিব বুলি হেৰি কৰি আছে চব। মানে ধ্যান দি আছে আৰু সি অলপ এক্সেলৰ কাম চোন জানে ন আগৰ পৰা।
উ এইটো য জানে মানে তাৰ হাতৰ এইটো পুৰা আছে ন তাৰ এইটো
উম
আগকেইদিন কৰি বেছি বেছি মানে বেছি উস্তাত হৈ গৈছে অলপ। প্ৰেক্টিচ বহুত হৈ তুমি কৰি লোৱা তুমিও পাৰিবা বুজিছা।
অ অ সেইকাৰণে মই এইবিলাক কাম চাম অলপ এতিয়া অলপ চলপ
অ এইটো এই ডেস্কটপটো আহিলে ললে আৰু তোমাৰ এতিয়া এইটোত গুচি গলে সেইবোৰ কৰি ললে আৰু তাৰপিছত আজৰি হৈ যাব পাৰিবা
অ তেতিয়া আৰু প্ৰব্লেমো নহব
সেইটো কাৰণে ইণ্টাৰভিউ দিব লাগিব।
অ ইণ্টাৰভিউতটো দিবই লাগিব ইণ্টাৰভিউত পাছ কৰাতো হাৰ্ড হয় কাৰণ কোম্পানীৰ মানুহৰ লগত ইংলিছত কথা পাতিব। ন ইংলিছৰ কাৰণে ইয়াতে আমাৰ প্ৰেক্টিছ কৰোৱা হয় কিন্তু ইংলিছৰ কাৰণে এয়াত কমিউিকেশনৰ কাৰণেও বেগ কলাছ থাকে আমাৰ
আহ
সেইটো বাৰু ঠিক কথা মোৰ অলপ চলপ ঠিকে আছে তেতিয়া অলপ অলপ যদি আৰু। ট্ৰাই কৰো ন ফুলি আহি যাব।
অ অ।
আৰু ইংলিছ কমিনিকেচনটো একদম বহুত ইম্পৰ্টেন হয়। আপোনাৰ ছোৱালীকো এতিয়াৰ পৰাই কৈ দিব। যে ইংলিছ কমিউনিকেশ্বন ঠিক ৰাখিবি।
অ সেইটো পোৱা মানে দিল।
আগত যাই বহুত প্ৰব্লেম দিয়ে নহলে।
অ।
ইংলিছ কমিউনিকেশ্বন তো আমাৰ এহে। মানে বহুত দৰকাৰ আপুনি কাৰণ। বেলেগ চব দেশতে ইংলিছে চলে আমাৰ বহুত কেইটা ইণ্ডিয়াৰ মানে এনেকুৱা তামিলনাড়ু যেনেকুৱা তামিলৰ মানুহ। সিহঁতৰ তামিল এইবিলাক হিন্দী মিন্দি। ক'ব নোৱাৰে। ত সিহঁতে ইংলিছটো আৰু তামিল। কয়।
উম।
ইংলিছ তো আাৰ ইণ্ডিয়াতে বহুত দৰকাৰ। বাহিৰৰ কথাটো বেলেগে ক'ব গলে বাহিৰতো উদাউট ইংলিছ। নচলে।
অহ। সেইটোৱে। ইংলিছটো পাৰে। পুৰা ধুনীয়া আছে। ছে।
এ আৰু ভাল এটা স্কিল ল'ব গ'লে এ অলপ চলপ কষ্ট কৰিবাই লাগব এতিয়া।
অ সেইটোটো।
আৰু চাৰিমাহ আছে বেছি নাই ন অলপ কষ্ট কৰিলে একো হেৰি তাৰ পৰা যদি এটা ভাল জব পাই যাওঁ।
অহ।
ভেয়া কি আছে ইয়াৰ। মোৰ টকাও ইমান নষ্ট হ'ল ন এইটো। আছে।
এ বহুত নকা নষ্ট এতিয়া ইমান কষ্ট কৰি যে তুমি ক্লাছটো কৰিছা এইবোৰ কৰি আছা। তাত কেইদিনমানতো। সেইটো কৰিব লাগিব আৰু।
অ সেইকাৰণে মই কৈছোঁ। উম বেছি বেছি দিন নাই ন চাৰি মান ফৰ মানট আছো ফৰ মানট ক্লাৰ কৰি তাৰ পিছত ইন্টাৰভিউৰ পাছত লিম আৰু কেনেকে মানে পাচো কৰিলে কৰিব পাৰিম নকৰিলে আৰু বেলেগ। কিবা বিচাৰিব লাগিব।
উম সেইটোৱেটো। প্ৰেক্টিচটো ভাল হ'ব ন তোমাৰ এতিয়া,
অ এতিয়া মানে ঘৰত কম্পিউটাৰ থাকাত মানে কি আমাৰ পঢ়োতাই যি যি সময়ত মন যায় প্ৰেক্টিছ কৰিব পাৰিম। কোনো প্ৰব্লেম নহব যেতিয়া মন যায় পঢ়িব পাৰিম। এইটো নাথাকিলে প্ৰব্লদেত এতিয়া মই লৈছিলো কাৰণ মোৰ লেপটপ আছিলে ন আগত। সেইকাৰণে লৈছিলো কিন্তু মাজে কোনে কোনে গম পাইছে লেপটপটো আনিব নোৱাৰিম তাৰ পৰা
উম তে সেইটোৱে গাতদাৰি কৰে ন মানুহে এইবোৰ।
ঠিক আছে কোনো নাই, কম্পিউটাৰ থাকিলে আৰু এনে বহুত দিন মানে মোৰে থাকি যাব বস্তুটো।
উম। আকৌ ভঙাটো কি কৰিলা ভিটিং দিলা।
অ বনোৱাটো এইটো মানে চাৰ্জাৰ কিব বেয়া হৈছে যিটো দি গৈছিল ন মোৰ। এইটো একদম পুৰণা মডেল। একদম পুৰণা মডেল তাত এক্সেছ চলাটো বহুত মুস্কিল। বহুত চ'লোহ মাৰিব অ তাত মানে সম্প। সম্ভৱ নহয় সেই কাৰণে মই সেইটো এনে আৰু চাৰ্জাৰটো ইমান বিচাৰছো মানে ছিশ মাইল যাই কিনে পুৰা দোকান চোকান চান মাৰিছো ক'তো সেইটো চাৰ্জাৰ নাই বহুত পুৰণা মডেলে চাৰ্জ । কিছুমান মানুহে নাৰাখে নহ'লেও। সেইবিলাক মডেল এতিয়া নায়ে। ক'ব গ'লে। সেইবিলাক এত তে নাইে ত' সেইকাৰণে আৰু বিচাৰি নাপালো কাৰণে এনেই থৈ দিছো আৰু। সেইটো এতিয়া মাও চাও। কি বৰ্ডটো কাম লাগিব। সেইটো এই ব'ৰ্ডটো অক কামত নাহে আপোনাৰ কি বৰ্ড এক্স তাকে ইউজ কৰিব লগা হয় মাওচ তাকে ইউজ কৰিব লগা হয়।
পুৰা মানে বেয়া মানুটোয়ে দিছে তোমাক।
অ বেয়াটো একদম বেয়া মানে অলপ চলপ বেয়া হল ত বেলেগ কথা আছিল। একদমেই বেয়া। সেইটো ইউজ কৰাৰ কোনো হেৰিয়ে নাই এইটো। ভংগাৰগ বিকি দিলও চাগে, পইচা নিদি আহ এনেকুৱা।
ক'ত ক'ত থৈছা তুমি এইটো ভিনউচত।
এই ইয়াতে আছে ঘৰতে এইটো আৰু কি কৰিম মই। ভিনিক দি দিম বুলি ভাবিছো। হা।
খালি কাম হে নাই তাই।
একো কাম নাই তাত একো কৰিব নালাগে।
হম
এইটো বহুত পুৰণা মডেল হয়। ইমান আগৰ মডেলত আপোনাৰ কাল্লছ চাল্লচ বা হেৰি চোৱা কিবা ৱেবচাইট খোলা একদম ৰকম বা
অ তোমাৰ ব্লুটুথ টো যে কিনিছিলা? কেনেকুৱা চাউণ্ড ভাল হয়।
অ এইটো আপোনাৰ ৰিয়েলমি ন চাউণ্ড কথা চাউণ্ড চাউণ্ড কোৱালিটি এনেও ভাল। কিন্তু মই ৰিয়েলমিৰ মানে ইমান ভাল পাইছো এইটো আপুনি ক'ৰবাত। মানে বেটাৰী কোৱালিটি বেছি ভাল আপুনি যদি একদিন চাৰ্জ দিন আপুনি ভিতৰত হেৰি থাকে ন মোৰ। সেইটো ভিতৰত সোমাই থওঁ আমি।
অ অ।
এক্সতাকে বেটাৰী থাকে। আপুনি যদি সেইটো এদিন চাৰ্চ । কৰি দিয়ে ন। আপোনাৰ আৰু এসপ্তাহ লৈকে। চাৰ্জ দিয়া কোনো দৰকাৰ নাই আমি ডেলি ইউজ কৰি সেইটোত আকৌ ভৰাই থব অকলে চাৰ্জ হৈ থাকিব ফুল চাৰ্জ।
অ মজা আছে।
বেয়া ভাল এইটো মই। আগতো আনিছিলো ন কেইটামান। সেইকেইটা পাছত। এটা দিন।